কি কৰি
এ ইনেই আছোঁ! তই
মইও ইনে আছোঁ এতিয়া!
অ', ভাত খালি নে নাই?
খালোঁ, খালোঁ! তই খালি নে নাই ভাত?
অঁ, এই মই ভাত খাই মেলি আহিছোঁ!
কিহেৰে খালি?
অঁ! ভাত এই হেৰি এইটো আজি ভাজি আৰু দালিয়ে আছিলে! তহঁতৰ
আমাৰ জিকা ভাজি, তাৰপা আকৌ আলু এনেকে মচুৰ দালি বনালে!
অঁ, অঁ, অঁ!
তাৰপা সেই তহঁতে এই মাজতে যে ফুৰিবলৈ যে গৈছিলি, জগন্নাথৰ ফালে পুৰী
অঁ, অঁ, অঁ! গৈছিলোঁ, অঁ!
তাকে ধৰ আমিও যাম বুলি ভাবি আছোঁ, তাকে তোক সুধিলো ফোন কৰি পেলাই!
অ', ঘৰৰ মানুহ যাবি নে?
ঘৰৰ মানুহ মানে আমি লগৰ কেইটামান গোট খাই পেলাই যাম আৰু!
অ'!
চাৰি পাঁচটামান গোট খাই পেলাই মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম, যাম বুলি ক'ৰবাত ওলাই পেলাই!
অঁ!
তাৰপা আকৌ মনত পৰিলে তহঁতবোৰ স্কুলৰ ল' ছোৱালী এনেকে মিলি পেলাই তহঁত ক'বালৈ গৈছিলি!
অঁ, অঁ! গৈছিলোঁ! অঁ, হয় বাৰু!
তাকে বোলো তোৰ কথাখিনি সুধোঁ, তেতিয়া আমিও ধৰ আইডিয়াটো পাম, কেনেকে কি কৰি কলে যাব লাগে আৰু জেগাবোৰ কেনেকুৱা তই জেগাবোৰ ভাল হ'লেহে গৈ ভাল লাগে কোনোবা এটা জেগালে!
অ', তাত জেগাবোৰ ভাল বাৰু, যাব পাৰিবি বাৰু!
অ', অ'! তহঁতে কি ৰে'লত গৈছিলি?
ৰে'লত অঁ, ৰে'লত গৈছিলোঁ অঁ! হেৰি আমি তিনদিনমান লাগিছিলে যাওঁতে, মানে দুদিন লাগিছিলে আৰু পুৰাপুৰিকে! মানে আমি হেৰিয়ত নামিছিলোঁ, মানে দুটা দু দুটা জেগালৈ গৈছিলোঁ আমি!
অ'!
তোৰ হেৰি প্ৰথম গৈ আমি এ, এদিন এদিন হেৰিয়ত থাকিলো মানে অকল দিনটো কলকাতা
অ',
তাৰ পৰা কলকাতাৰ পৰা আকৌ ৰাতি ৰেলেৰে হেয়ত গৈছো। অ', উম, জগন্নাথ। পুৰি
অ', অ, আচ্ছা, আচ্ছা, ন তহঁতে ইয়াত পৰা ধৰ ঘৰৰ জেগাৰ পৰা একদম এ', তহতে জগন্নাথত পোৱালে তহনক কিমান দিন লাগে, যাওঁ তে ট্ৰেইনেৰে
ট্ৰেইনেৰে যদি তহঁতি ডাইৰেক্ট যাওঁ, তেতিয়াহ'লে তহঁতৰ দুদিন লাগিব কম বিতকে নালাগিলেও মানে দুদিনকে ধৰণৰ লাগি যাব। হেৰিয়ত সন্ধিয়া মানে ৰাতিলে হ'লে ৰাতি পাই যাবিগে।
অ', অ, অ,
এতিয়া এতিয়াতটো আৰু ভাল সুবিধা হলো ধৰি লও এতিয়া চবো মানে ডাইৰেক্ট ডাইৰেক্ট যাই তেতিয়া ইমান ডাইৰেক্ট কে যোৱা নাছিলে যে উম, এতিয়া মানে সেই সেয়া তাৰ পা বাকী এতিয়া তহঁতৰ লগৰ বোৰ যাব হয়নে?
অ', আমি এতিয়া লগৰ অ', লোৱা কেইটামান গোট খাই পেলাই যাম বুলি ভাবিছো। তাৰপিছত তাকে এতিয়া তাৰ পৰা তই এতিয়া জগন্নাথৰ এনেই চাবলগীয়া কেনেকুৱা কেনেকুৱা জেগা আছে বাৰ?
জগন্নাথত চাব লগীয়া তোৰ ধৰি ল তোৰ জগন্নাথৰ মন্দিৰ জগন্নাথ অন্দি তাৰপৰা তোৰ আকৌ সেই কৰ্ণাৰকৰ সূৰ্য মন্দিৰ,
সূৰ্য মন্দিৰ অ,
উম', তাৰপিছত তোৰ আছে ভূৱনেশ্বৰত এখন পাৰ্ক আছে। হেৰি ন, অ, নন্দন কানন জু মানে জু আছে। তহঁতি সেইখনত যাব পাৰিবি সেইখনত গলে তহঁতৰ বহুত লাভ হ'ব।
এই জোৰখনৰ মানে নে কেনেকুৱা কি কি বস্তু আছে। সেইখনত
আমাৰ ইয়াৰ কাজিৰঙাতকেতো বহুত গুণে বহুত ভাল বস্তু আছে। মানে তাত চাব লগা তোৰ ধৰি ল তোৰ এনেকুৱা আমাৰো ইয়াতো ধৰি ল তই এ', বাঘটো দেখিবলেতো বা বাঘৰ এটা এটা দুটা প্ৰজাতিৰহে আছে। আমাৰ ইয়াত
অ',
তোৰ তাত মানে বহুত বহুত আৰু বহুত ধৰি লোৱা তাত লিখা থাকিব যে আমুকৰ হয়। আমুক কমেও এনেকে বহুত লিখা থাকে। তোৰ তাৰ পৰাৰা তোৰ এনেকুৱা ভালুক সিংহ ত মানে সিংহ এটা দেখিলে কিমানে মানে ভয় খাই যাবি। কিমান ডাঙৰ ডাঙৰ কৰ কৰ প্ৰজাতিৰ আছে।
মানে বিভিন্ন দেশৰ ধৰ জীৱ জন্তুবোৰ তাৰ কালেক্ট
অ', চব কালেক্ট কৰি ত, তাতকে ত, হেৰি সাপ বোৰ দেখিলে। আমাৰ ইয়াতো কাজিৰঙাত সাপ বহুত কম আছে।
অ',
ত, হয়তো চাগে সেইবোৰ নামো শুনা নাই, দেখাও নাই, মানে যিটো বস্তু টো মানে তাত আছে। যিবোৰ বস্তু আৰু এটা মানে বহুত ধুনীয়া এটা বস্তু টো আছে, তাত মানে জোৰখনত এটা মিউজিয়াম আছে। অ', মিউজিয়ামটোত মানে এটো জেদ টুৰ মানে হেৰি ধৰি ল হেৰি এ, আ, এতিয়া ধৰি লোৱা এটা বান্দৰ বান্দৰ মানে তোৰ যিটো যে জন্ম হৈ জন্ম হওঁতে বান্দৰৰ পোৱালীবোৰ আমাৰ সেই সাপৰ পোৱালি কিবা কিবি মানে চব তাক হেৰি কৰি ৰাখিছে।
অ', মানে কে তো যিবোৰ মানে কেনেকে প্ৰথম পৰ্যায়ত বা আৰম্ভ হয়। তেনেকুৱা বস্তু মানে
চব চব ৰাখিছে। আমাৰ মানুহৰো ৰাখিছিলে নেকি, মই ভালকে চাবলৈ নাপালো আমাৰ মানে অকণমান দে ল'ৰালৰি হেৰি যাবলে
অ',
এ', বহুত পাবি চাবলৈ বহুত ম কৈছো।
আচ্ছা মানে সেই মিউজিয়ামটোত এই জীৱ জন্তু ৰিলেটেডে বস্তুবিলাক আছে।
ৰ চব তাতে আছে। অ,
আচ্ছা, আচ্ছা, তাৰপা এয়া চাব লগীয়া বস্তু এখন জু
অ', জু সেইটো আছে, মানে কি কয়? আমি ইয়াত কাজিৰঙা খন চাই আছো ন কাজিৰঙা খন চাই ল, ইয়াততো ইমানতো মানে ধৰি ল, যিমানটো হাৰত ব মানে বস্তু থাকিব লাগে। সিমানতটো নাই। আমাৰ ইয়াত এতিয়া ধৰি লোৱাটো গঁড়টো গঁড়টোৱে পাবলৈ নাই্ আমাৰ ইয়াত
গড় কৰ'বাত ক'ৰবাতহে এটা দুটা আছে। হয়।
কৰ'বাত কৰ'বাত এটা দুটা আছে, ত, তাতটো চব পাবি।
আচ্ছা, আচ্ছা, এনেই এটা জেগাবোৰ কেনেকুৱা একদম ভাল নে? লেতেৰা পেতেৰা নহয় নে?
এ', তই তাত গ'লে তই বাহিৰত আছো নে তই আমাৰ গাঁওৰ জেগাতে ত', ধৰিব নোৱাৰো আমাৰ গাঁওৰ জেগা যেনেকুৱা ন তাত পুুৰি তেনেকুৱা
অ', অ, অ,
মানে এনেকুৱা নহয়, গুৱাহাটীখন এতিয়া আমাৰ এতিয়া লখিমপুৰ এতিয়া টাউনৰ ভিতৰখন যেনেকুৱা
অ',
মানে তেনেকুৱা নহয়। চব গাঁৱৰ পৰিৱেশ সতে
ভাল এটা গাঁৱৰ পৰিৱেশ আৰু
উম', গাঁৱৰ পৰিৱেশ পুৰা তাৰপা এতিয়া সাগৰ আছে নহয় সাগৰো যাব পাৰিবি।
সাগৰ সেইখন কি সাগৰ হয়?
বংগোপসাগৰ আকৌ
বংগোপ সাগৰ মানে তো এটা পৰা এটাত লাগিছে হয় নাই?
তাত আছে। অ, অ,
অ', অ,
তহঁতি তাত যাব পাৰিবি যে আ
পৰিৱেশটো এনে কেনেকুৱা হৈ থাকে। ধৰ তই তহঁত কেনেকুৱা চিজনত গৈছিলি। গৰমত গৈছিলি নে, ঠাণ্ডাত গৈছিলি?
আমি ছেপ্তেম্বৰ মাহত গৈছিলো।
ছেপ্টেম্বৰ মানে গৰমো নহয়। ঠাণ্ডাও নহয় আৰু
গৰমো নহয়। ঠাণ্ডাও নহয়, মানে জান কিন্ঞ্ছত ঠাণ্ডা সোমাইছে, আৰু হলেও মাজে মাজে গৰমটো আছে। তেনেকুৱা
অ', অ, অ, ঠিক আছে। তাৰ পাছত তাৰ মন্দিৰবোৰ মন্দিৰবোৰ ক মন্দিৰ বোৰ চালি নে নাই?
চালো চালো তই তই বিশেষকে তই চাবলৈ পাব তহঁতিক মই এটাই ক'ম তহঁতিৰ জগন্নাথ মন্দিৰ যদি চাবলৈ মন আছে। ইমান টাইমত যাবি তাতকে আগত জগন্নাথ মন্দিৰ নাযাবি মানে কাৰণ কেলে ই জগন্নাথ মন্দিৰ এটা আবেলি টাইমৰ মানে জগন্নাথ মন্দিৰ এটা বৈশিষ্ট্য আছে কি তোৰ পাঁচটা বজাৰ পিছত- পাঁচটা বজা-বজাত মানে এ মানে জগন্নাথ মন্দিৰৰ যিটো- ওপৰৰ পটকাবোৰ থাকে, এ পা কিমান খন পটকা আছিলে মই- পাহৰিলো দেই নাম কিমান খন আছিলে। সেই পাতাকাবোৰ মানে- এজন মানুহ প্ৰথম এজন মানুহ যাব উল্টা-উল্টা পাকে যাব মানে চিধা হৈ নাযায় মানুহটো।
অঁ', -অঁ',।
উলোটাকে যাব ওপৰলৈ উঠি, উলোটাকে ওপৰলৈ উঠি গৈ মেলি অঁ', - তাৰ পৰা গৈ সেই তাৰ পিছে-পিছে কেইবাজনো মানুহ যাব গৈ মেলি গোটেই পতাকাবোৰ খুলি আনে- আকৌ লগাই, সেইটো নিয়ম মানে তাৰ নিয়ম যে প্ৰতিদিনে পটকা সুলকাব মানে।
কিন্তু, সন্ধিয়া যে- তিয়া এ মানে সন্ধিয়াহে হেৰি কৰিব সন্ধিয়া লগা আগে-আগে মানে।
অহ', শেষ মে শেষ সময়ত গ'লে মানে দেখিবলৈ পাম নেকি সেইটো?
অঁ', চব দেখিব পাবি চব তা'ত মানুহ তেতিয়া সেইকণ সময়তে থাকে।
আচ্ছা-আচ্ছা। সেই দৃশ্যটো চাবলৈ ধৰ মানুহবোৰ বেছি গিদাৰিং হয়।
অঁ', সেইটো কাৰণে বেছিকে যায়। তাৰ পিছত তোৰ তা'তে হেৰি আছে ভিতৰতে বজাৰ আছে। তোৰ, কিন্তু মানে- তহঁত অঁ', তহঁতি যদি যাওঁ নহয় তহঁতৰ মোবাইল আৰু হেৰি চেন্দেল তহঁ- তৰ লগত যদি এ' লগত এসোপা মান মানে এগাল- যাই ন' মানুহ, তেতিয়া তোমাক এটা বেগ দিব- সেই বেগৰ ভিতৰতে এটা বেগত চেন্দেল আৰু এটা বেগত মোবাইল থৈ দিব।
মানে কি মন্দিৰ ভিতৰ মোবাইল নিব নি
নিদিয়ে-নিদি- য়ে কোনোবাই ফটো মাৰি আনিব কিবা কৰি আনিব বুলি, তহঁতি বাহিৰৰ পৰাহে মাৰিব পাৰিবি।
আচ্ছা।
অ', সেইটো বাৰু ভাল কৰিছে।
বস্তু ধেৰ আছে হয় নাই মন্দিৰ।
বহুত আছে মানে কেলে কৈছো এতিয়া সেইটো ভাল কৈছ মানে ধৰি লোৱা টো ফটো মাৰি মেলি আজি যদি গোটেই- ন' যদি মানুহে দেখিয়ে যায় তা'ত কোন মানুহ চাবলৈ যাব নো।
অ', হয় বাও।
কথা সেইটোহে। তাকে অ' সেইটো কিন্তু এটা- তাৰ আ' কিন্তু তাৰ সেই মন্দিৰটো এটা- কি আছে সেই মন্দিৰটো চাহ নপৰে, মানে এনেকে ৰ'দ নপৰে।
মানে, যিকোনো এংগলৰ পৰা চাহ মানে চাহ টো পৃথিৱীত নপৰে হয় নাই।
ন-নপৰে-নপৰে, সেইটো মন্দিৰ সেই জেগাখননত নপৰে মানে। বাকী চবতে পঢ়িব কিন্তু সেই জেগাখনত- হেৰি নপৰে।
আচ্ছা। তাৰপাছত- আকৌ তাৰ বজাৰ সমাবোৰ কিমান ডাঙৰ-ডাঙৰ বজাৰ নে-নে আমাৰ গাওঁ অঞ্চলৰ ধৰ- ধৰ সৰু-সৰু বজাৰ তেনেকুৱা টাইপৰ।
অঁ', তাৰ ভিতৰতে থাকে ন' মন্দিৰৰ ভিতৰতে বজাৰ তোৰ বহুত তাৰ মানে কবলৈ নাই আৰু মানে হেৰি নাই আৰু কিমান ডাঙৰ বজাৰ হ'ব লাগিব।
তাকে, তহঁতে বস্তু কিনিছিলি নাই তাপা?
কিনিছিলো-কিনিছিলো। দামবোৰ বাৰু মানে দাম বোৰ আমি ভাবিছিলো অলপ কম হ'ব। কিন্তু বেছিয়ে দাববো বাও দেই
মানে আমাৰ ইয়াৰ সামগ্ৰী বোৰত কে একেই সামগ্ৰীৰ দাম বেছি হয় নেক
বেছিয়ে হয় অ'কবলে মানুহে কয় আৰু যে কম-দাম কিবা কিবি
আটচ্ছা ঠিকে আছে মানে এতিয়া তই ধৰি ক মানে আমি এতিয়া যদি কেইবটাও যদি লৱা যদি লগ হৈ যদি তেনেকুৱা এটা জেগা চাবলৈ যাও, তেতিয়া মানে আমাৰ পইচা খিনি আমি অপব্যয় কৰাৰ নিচিনা নহ'ব নহয় জানো?
অ' অ' নহয় নহয় তহতে নাযাওঁ মানে যে কিছুমান জেগা গলে মানে এই কেলে আহিছিলো পইচাবোৰ গল মানে তেনেকুৱা লাগে ন কিন্তু তাত গ'লে মানে তহঁতৰ তেনেকুৱা অনুভৱ নহ'ব যে পইচা খিনি এনেই খৰচ কৰিলো
তাকে, তাপা তহঁতে আকৌ ইমান কেইদিন থাকিলি যেতিয়া খোৱা বোৱা বোৰ নিজে বনাই খালি নে হোটেলতে খালীগে কিনি পেলাই?
নাই মানে কি হ'ল আমিতো আমাৰ কলেজৰ ফালৰ পৰা গৈছিলো ন আমাৰ মানে কলেজৰ কি হয় কলেজৰ প্ৰতি বছৰে তালেকে নিয়ে তাৰপা তাত মানে আমাৰ অসমৰ মানুহ আছে
অ
অসমৰ মানুহৰ এটা হেৰি আছে উম এটাত নামঘৰ বুলি কলে চবেই চিনি পায়
নামঘৰ
নামঘৰ বুলি ক'লেই হ'ল মানে নামঘৰৰ মানে অসম সে নাম সেই জেগাখন সেই মান মানে ঘৰতটোতে না নামঘৰ আছে নামঘৰ বুলি ক'লে সেই মানুহখিনিয়ে ব চবেই চিনি পায় মানে সেই সেইকন জেগা মানে, য'ত নামিমগে আমি নামিছোগে তাৰপা তাত হেৰি এ আমাক সেহেতি আমাক ৰুম দিছে আমি থাকিছো তাৰপা ভাত চাত টাইম টু টাইম তেহেতি ভাত দিছে আমাক
আটচ্ছা আটচ্ছা আটচ্ছা
সেইটো কথা মানে
ঠিকে আছে তেতিয়া এই কথাখিনি তোপা জানিলো মই এতিয়া আকৌ তোলে এনেকে ফোন কৰি পেলাই সুধিবই লাগিব গোটেই কথাখিনি আমি যেতিয়া লগ যাম বুলি এতিয়া তেতিয়া এতিয়া ফোনটো ৰাখিছো। অ তেতিয়া এতিয়া ফোনটো ৰাখিছো দে
অ হ'ব অ ঠিক আছে।